কি কৰি আছা
ছিলোঁ ৰ'বা তুমি
ময়ো এনে আছিলো ৰবা উম ভাত খালানে নাই
ভাত নাই তুমি খালা
নাই ৰবা খোৱা নাই বনাইহে আছে
অ কি বনাইছে পিছে আজি
অহ গম নাপাওঁ ৰবা এতিয়ালৈকে মই মানে মই সোধা নাই
অহ কিয় ফোন কৰিলা পিছে ইমান ৰাতি
আনিতো এনেই মানে মই মোবাইল ফোন টো চাই আছিল তো ভাবিলো এনে তোমাৰ লগত মবাইল চুনৰ ওপৰত এটা কথা পাতো
কোন কে ক'বলৈ বিচাৰিছিলা
হয় অ তুমি এনে অ ভাবা কি মানে কি বুলি ভাবা মোবাইল ফোনটো আমাৰ কাৰণে কিমান জৰুৰী
অঅ মোবাইল ফোন আমাৰ বাবে বহুখিনিয়ে জৰুৰী মানে ক'বলে গ'লে মোবাইল ফোন নহ'লে অ দৈনন্দিন জীৱন নচলেই দিয়াচোন আৰু মোবাইল ফোনৰ পৰা আমি বহুখিনি কথাই জানিব পাৰো যেনে ধৰি ল
হ
তেনে ধৰণৰ আমাৰ লাগতিয়াল বস্তুখিনি আমি মোবাইল ফনৰ পৰাই পাও দিয়াচোন তুমি কি ক'ব বিচাৰিবা
হয় তুমি ঠিকে কৈছ ছা মবাইল ফোনটো এতিয়া আমাৰ বহুত বেছি জৰুৰী দিয়াচোন কাৰণ আজিকালি মবাইল ফোন টো নহলে মানে সঁচাকৈ বহুত অ মানে দিগদাৰে হৈছে দিয়াচোন কাৰণ আমি কবা এঠাত ওলাই গ'লে হওক বা কিবা যদি একদম আ দৰকাৰে কাম থাকে বা কিবা থাকে আমি আমাৰ মোবাইল ফোন টো নহলে চলিব নোৱাৰো আৰু বিভিন্ন ধৰণৰ পঢ়া শুনাতে হওক বা বাকী কাম কাজতে হওক মোবাইল ফোনটো বহুত বেছিয়ে সহায় কৰিছে আজিকালি আমাক
হয় হয় আৰু উ তুমি কি ক'বা যে ছাত্ৰ ছাত্ৰী সকলে আজিকালি মানে মোবাইল ফোনৰ ওপৰতে বহু খিনি মানে নিৰ্ভৰ কৰি থাক থাকে মানে ভালো ব্যৱহাৰ কৰে কিছুমানে আৰু কিছুমানে বেয়াও ব্যৱহাৰ কৰে আৰু ক'বলৈ গ'লে মানে মোবাইল ফোনত আজিকালি অ বি বিভিন্ন অলাগতীয়াল পদাৰ্থ মানে অলাগতীয়াল বস্তুবিলাক চাই থাকে যেনে ধৰি লোৱা আ উম গেম খেলাই হওক তাৰ পিছত ৰিল চোৱা হওক সেনেকে বহুত অদৰকাৰী বস্তু বিলাক চাই থাকে
অ হয় তুমি ঠিকে হয় তুমি ঠিকে কৈছা কাৰণ আ মবাইল ফন ফোনটোত আজিকালি যা নাই আমাৰ আহ ছাত্ৰ ছাত্ৰী সকলৰ বাবে পঢ়াতো মানে বহুত খিনি সহায় কৰিছে কাৰণ তাত বিভিন্ন ধৰণৰ আজিকালি এপ আছে যোনবিলাক চেট জি পি টিয়ে হওক বা অ কি বুলি কয় গুগলে হও হওক বা মেটাই হওক সেই সকলোবোৰতে মানে পঢ়া শুনাৰ বাবে বহুত দৰকাৰ মানে যোনবিলাক আমি ধৰা নাজানো আগতে আমি নাজানিলে কি আছিল আমি আ কি বুলি কয় সেই কি বুলি এইটো ডিচনেৰীত চাব লাগা হৈছে বা এনেকৈ বেলেগক সুধিব লগা হৈছিল কিন্তু এতিয়া আমি সেনেকুৱা নহয় এতিয়া আমি যোনবিলাক নাজানো বা উম মানে কিবা থাকিলে বুজিব লগা আমি আমাৰ এনেকুৱা ধৰণৰ এপত চাব পাৰো মোবাইল ফোনটোৰ জৰিয়তে আমাক সেইখিনি বহুত সুবিধা কৰি দিছে দিয়াচোন। আৰু ধৰা কেতিয়াবা এনেকুৱা হয় যে পঢ়া শুনাতে আমি যদি মানে পঢ়ি আছো কিন্তু মানে কিবাটা মুখস্থ কৰি আছো ধৰা কিন্তু মাজতে আমাৰ পঢ়িব মন নোযোৱা হৈ যায় ত সেইখিনিাা স সময়ত কি কৰে ছাত্ৰ ছাত্ৰীসকলে মোবাইল ফোন টো লৈ পেলাই মানে তাক অ', বেলেগ মানে কামত ইউজ কৰি থাকে ধৰা ছচিয়েল মিডিয়াই চোৱা হওঁক বা-া খেলাই হওঁক সেনেকুৱা ধৰণৰ কামত মানে সময় খিনি খৰচ কৰিব খোজে কিন্তু তাতকৈ যদি যোনবিলাক ইউটিউব হওঁক বা বেলেগ কিছুমান এপত যোনবিলাক কিছুমান টিচাৰে আ লেচন বোৰ আপলোড কৰি থৈ দিয়ে বুজাই পেলাই ত' সেইবিলাক চালে বহুত খিনি সহায় হয় দিয়াচোন।
হয় হয় ঠিক কথা কৈছ আৰু মানে মোবাইল ফোনৰ মানে উম মোৰো বোধে দেই যে অতি মাত্ৰা যদি মোবাইল ফোন আমি যদি ব্যৱহাৰ কৰো তেতিয়া মানে আমাৰ অহ্লাক কটয়েল হিচাপে আমাৰ বহুখিন সময় নষ্ট হয় লগতে চকুৰ আমাৰ বহুখিনি মানে। অসুবিধা হয় মানে চকুৰ আমাৰ যি মানে দৃষ্টিশক্তি সেই দৃষ্টিশক্তিত অলপমান প্ৰভাৱ পৰে সেই প্ৰভাৱৰ ফলত আমি মানে মানে বহুত প্ৰভাৱ পৰে আৰু সেয়ে ক'ম আৰু, মোবাইল ফোনটো আমি ভাল ব্যৱহাৰ কৰিব লাগে আৰু যিমান পাৰো আমি ইয়াৰ পৰা অদৰকাৰী বা আমাক নালাগিলে আম ইয়াৰ পৰা দূৰতে থাকিব লাগে। অভাৱত সময় নষ্ট কৰিব নালাগে মোবাইল চাই চাই আৰু বেছিকৈ মোবাইল চাই তেনেকুৱা যে মানসিক চাপো বৃদ্ধি পায় আৰু টোপনি নহা আদি সেইসমূহ বেমাৰে দেখা দিয়ে।
উ। হয় তুমি ঠিকে কৈছা একদম কাৰণ কিছুমান ৰাতি কিছুমান ছাত্ৰ ছাত্ৰী যোনবিলাকে ৰাতি ধৰা দেৰিলৈকে মোবাইল চাই থাকে সেইবিলাকৰ কাৰণে বহুত বেয়া কাৰণ তুমি কোৱা চকুত বহুত বেয়া প্ৰভাৱ পৰে আমাৰ। ত', সেইটো আচলতে হ'ব নালাগে কাৰণ অ', মানে মোবাইল ফোন টো যিহেতু মানে আমাৰ কাৰণে বহুত উপকাৰিত ত তাক আমি অপব্যৱহাৰ কৰিব আচল্ততে নালাগে যোনতটো বস্তু আাক ইমান সুবিধা দিছে বা ইমান আমাৰ কাৰণে মানে ইমান ভাল বস্তু কিছুমান মানে হে কৰিছে সেইটো যদি আমি এনেদৰে ব্যৱহাৰ কৰিব মানে আমাৰ এক অধিকাৰ নাই বুলে ক'ব পাৰি দিয়াচোন যে তাৰ কাৰণ এতিয়া আজিকালি কি হৈছে ম মোবাইল ফোনটোৰ কাৰণে মানে কিছুমান মাক দেউতাকে হওঁক বা ডাঙৰ মানুহ বিলাকে কি কয় এই মোবাইলটোৱে বেয়া মোবাইলটোত লাগি লাগি ল'ৰা ছোৱালীবোৰ বেয়া হৈছে কিবা কিবি আচলতে এইটো মানে নহয় সঁচা কথা কাৰণ আহ এইটো আমাৰ আমাৰ নিজৰ ওপৰত কথা। আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে আমি ইয়াক কেনেদৰে ব্যৱহাৰ কৰো কেনেদৰে চলো
হয় হয় ঠিক কথা হৈছে, আৰু আমাৰ মানে অতিমাত্ৰা যে মোবাইল ফোনটো আমি ব্যৱহাৰ আমাৰ পঢ়া শুনাতো উ মানে মনোযোগ কমি যায় আৰু এনেকে বেয়া বিভিন্ন ধৰণৰ আছে যেনে আৰু বেয়াৰ লগতে মানে ভালো আছে দিয়াচোন ক'বলৈ গ'লে মানে তুমি কোৱাৰ নিচিনাই যে অনলাইন ক্লাছ তাৰ পাছত আহ গুগল মিটত আমি মানে কভিডৰ সময়ত যি আমি ক্লাছ কৰিছিলো তাৰ পৰা আমি বহুখিনি মানে সুবিধা লাভ কৰো যে আমি উম কভিডৰ সময়ত আমি যিদৰে মানে উম গুগল মিটতে হওক বা আমি হোৱাটছপতে সেনেকে বহুখিনি আমি সুবিধা লাভ কৰি আহিছো।
হয় তুমি একেবাৰে ঠিকে কৈছা কাৰণ মানে সেই কভিডৰ সময়ত যোন বহুত আমাৰ মোবাইল ফোনটোৱে বহুত সহায় কৰিছে আৰু ধৰা মোবাইল ফোনটো যোগে আমি কি মানে অনলাইন শ্বপিং কৰিব পাৰো আমাৰ তুমি জানাই যে আমি আজিকালি মানুহ কিমান ব্যস্ত হৈ পৰিছে সেই সময়ত যদি অনলাইন শ্বপিঙৰ দৰে ইমান এটা মানে স বাৰু ঘৰতে পাও আৰু বাকী বস্তু বিলাকতো কাপোৰে হওঁক বা কিবাই হওক কিন্তু াক পাচলিও ধৰা কেতিয়াবা আমি ৰাতি হলে মানে কেতিয়াবা ধৰা আমি গম নাপালো নৰত বস্তু আৰু সেইখিনি সময়ত আমি ধৰা দোকানতো যাব নোৱাৰো কিছুমান ম মানুহৰ ঘৰে এনেকুৱা থাকে ন মানে ক'ৰবাৰ ভিতৰৰ জাগগাত থাকে দোকান ওচৰে পাজৰে নাথাকে ত' সেইবিলাকৰ কাৰণে লিংক ইড বা কিবা এনেকুৱা ধৰণৰ বিভিন্ন এপ ওলাইছে যোনবিলাকত মানে বিশ ত্ৰিশ মিনিটৰ ভিতৰতে বস্তু বিলাক আহি পায় ত এনেকুৱা ধৰণৰ কিমান মানে সুবিধা কৰি দিয়া বস্তু আছে আমাৰ মোবাইল ফোনটোৰ জৰিয়তে আমি যদি ইয়াক ভালদৰে ব্যৱহাৰ কৰোঁ
হয় একেবাৰে ঠিক আৰু দূৰ দূৰণিত ছ্ৰীসকলে যেতিয়া পঢ়িবলৈ যায় তেতিয়া সেই মানে বাৰ্তা লাভ কৰিবৰ বাবে বা মানে ঘৰৰ লগত বা পৰিয়ালৰ লগত ভিডিঅ' কলেই হওক বা খবৰ খাতি সেই মোবাইল ফোনটো পৰা আজিকালি মানে খুব মানে ভাল হৈ পৰিছে ভিডিঅ' কলিঙো কৰিব পৰা মানে কৰা হৈছে চ' সেইবাবে মব ম ব্য্ৱহাৰ হিচাপে মানে এ ব্য্ৱহাৰ কৰিব মানে আমাক যিখিনি লাগে আমাৰ সেইখিনি হিচাপে ব্যৱহাৰ কৰিব লাগে মানে বেছিকে ব্যৱহাৰ কৰিলে আমাৰ বাবে বেয়ািয়া আছোন না
হয় তুমি একেবাৰে ঠিক কথাই কৈছা কাৰণ চাবা এতিয়া যে বাহিৰতো কিছু কিছুমান মানুহ মানে কি হয় বাহিৰত থাকে বা সেই কৰে মানে বিদেশত থাকে তো সেইবিলাক মানুহে নিজৰ ঘৰৰ মানুহৰ লগত কথা পাব পাৰে এতিয়া মোবাইল ফোন যোগেদি আগতে কি হৈছিল আমি চিঠি পঠিয়াব লগা হৈছিল কিবা টেলিফোনেদি ক কথা পাতিব লগীয়া হৈছিল মানে সেইবিলাকত যিমান হলে বহুত অসুবিধা আছিল এতিয়া কি হৈছে আমাৰ লগে লগে আমি ফোন কৰিলে পাও লগে লগে মেছেজ দিলে পাওঁ লগে লগে ভিডিঅ' কল কৰিলেও মানে আমি চাব পাৰো তেওঁলোকক দূ থকা মানুহবোৰ ত ই ইমানখিনি সুবিধা আছে মোবাইল ফোনটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ লগতে বাকী মানুহবিলাকৰো আছে আৰু সকলো মানে পইচা এনেকুৱা আদান প্ৰদান কৰিবলে মানুহে অনলাইনতে ব্য়ৱহাৰ কৰে ত সেইটো আমাৰ কিমান এটা সুবিধা কাৰণ আগতে এতিয়া মানুহৰ এটা ভয় না থাকে যে আগতে পইচা চুৰ হৈ গৈছিল বা পইচাটো কৰ'ৰবাত পৰি গৈছিল এইটো অকমান ভয়তো কম হৈছে কাৰণ সকলো মানে বস্তু মানে পইচা আমি আদান প্ৰদান ম মে পঠিয়াব পাৰো সেইটো এটা সুবিধা আছে মবাইল ফোনৰ বাবে
হয় হয় ঠিক কথা হৈছে আৰু মানে মোবাইল ফোনৰ পৰা আমি মানে বহুখিনি অ বজাৰো সমাৰো কৰিব পাৰো তেনেকে আমাক অ ৰাতি কিবা লগা হ'ল তুমি কোৱাৰ নিচিনাই উ তেতিয়াই আমি লগাল লগ ৰা স অৰ্ডাৰ কৰি দিলে আমাৰ ৰাতি বস্তু আহি যায় আৰু মানে অকল
উ
মানে অ বেলেগ বস্তুৱে নহয় খোৱা বস্তুও লগালগ পোৱা যায় যেনে উম ধৰি লোৱা তম ৰাতি তোমাৰ ঘৰত কোনো নাই বা তুমিও বনাব নাজানা তেতিয়া উম সেই ক্ষেত্ৰত চাবলৈ গ'লে এতিয়া বহুতখিনি সুবিধাই হৈ পৰিছে কাৰণ উ মোবাইল ফোনটো অন কৰাৰ লগে লগে উম বিভিন্ন ধৰণৰ এপ পাওঁ সেই এপৰ পৰা আমি বস্তুবিলাক অৰ্ডাৰ দি পেলাই উ আমি এইবোৰ মানে বহুত সোনকালে মানে বহুত জল্লিক আমি এঘণ্টাৰ ভিতৰত বা আধা ঘণ্টাৰ ভিতৰত আমি সেই বস্তুখিনি আমি উম গ্ৰহণ কৰো সেইবাবে আমাৰ বাবে বহুখিনি সুবিধা দিয়াচোন হয় নহয়
হয় তুমি ঠিক কৈছা পিছো আজি তোমাৰ লগত এনেকৈ মোবাইল ফোনৰ ওপৰত কথা পাতি মোৰ বহুত। ভাল লাগিল দিয়াচোন মই আশা কৰো পিছলৈও আমি এনেদৰে বেলেগ বেলেগ বিষয়ৰ ওপৰত ক কথা পাতি থাকিম বা মানে এনেদৰে তুমি নজনা খিনি মই জনাম মই নজ তুমি মোক জনাবা, এনেদৰে আমি এ কথা পাতি থাকিম।
হয় হয়, আশা কৰো আগলেও এনেকে বিভিন্ন বিষয়ৰ ওপৰত আমি কথা পাতি যাম। দিয়া পিছে আজিলৈ এইখিনিৰে সামৰিছোঁ।
ঠিক আছে দিয়া ৰাখিছোঁ।
উম, দিয়া।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
আ।